কি কৰি আছা? অ' কি কৰি আছা?
তুমি কি কৰিছা?
মই এনেই বহিছিলো মানে, অলপ বাহিৰত আহিছিলো আৰু কাম আছিলে কিছুমান। সেইবোৰ কৰি আছিলো।
অ' অ'। আজিকালিটো জানাই বৰষণো হৈ আছে আৰু ইমান বানপানী ন চাৰিওফালে!
অ' বানপানী, তাকেইেতো গোটেই মেঘেলা দিন আৰু ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে।
অ' সেইকাৰণে ভালো নালাগে চাগে অ'।
বাকী এনে খোৱা-লোৱা গৈছে কিবা? হা হা?
বানপানীটো কি আৰু কেনেকৈ হয় জানা নেকি?
অ' বানপানীৰ কথাটো মই ক'ব গ'লেতো যেনেকে জানাই তুমি, নদী-বিল এইবিলাক সাগৰ, পানী এই পাৰ ভাঙি যিটো ওফন্দি উঠি আহে ন! শুকান মাটি বুৰাই পেলাই। তাকে বানপানী কয় আৰু। নদীৰ কাৰণে বৰষুণৰ কাৰণে যেতিয়া আমাৰ এই ব্ৰহ্মপুত্ৰ ভৰি গ'ল বা এইফালৰ নদীবোৰ যেতিয়া ভৰি গ'ল আৰু নলা- নৰ্দমাত ইমান জাবৰ-জোথৰ পেলাই ন? আমাৰ এই মানুহ কলে তে সেইকাৰণে কি হয় আমাৰ গোটেই এ বানপানীতে মানে এই পানীখিনি যাব নোৱাৰে ন পৰা, সেইখিনি গোটেই জাবৰৰ কাৰণে জাম হৈ থাকে। নলা শীৰ আৰু সেই নলাৰ পৰাই পানীখিনি পাছত ওপৰলৈ উঠি আহে মাটিলৈ। আৰু সেইকাৰণে বানপানী হৈ যায়। আৰু অসমতো বান হোৱাৰ মূল কাৰণতেওঁ তোমাৰ চাৰিটা ক'ব গ'লে। ব্ৰহ্মপুত্ৰ আৰু উপনৈত যিটো অত্যাধিক বৰষুণ হয়, সেইটো কাৰণ এটা। তাৰপাছত তোমাৰ হিমালয়ৰ পৰা হ আহ সেই বৰফবোৰ যে গলি পানী উঠ, পানী হয়। সেইবোৰ, তাৰ পিছত নদী তুলি এ বালিৰে কি হয়? ভৰি ওখ হয়, সেই ওখ হোৱাৰ কাৰণে কি হয় নদীৰ পানীখিনি ওপৰলৈ আহি যায়। আৰু বানপানী হয়। তাৰপাছত তোমাৰ এই মথাউৰি ভঙা বা খহনীয়া হয়। সেইবোৰৰ কাৰণে আৰু অৰুণাচল আৰু তিব্বতৰ কথা তোমাৰ কি ক'বা! কোৱা মানে বৰষুণৰ পানী ক'ব গ'লে চৌবিশ ঘণ্টা ঘণ্টাৰ ভিতৰতে অসম পায়। এই অৰুণাচল আৰু তিব্বতত যে ইমান বৰষুণ হয়, তাৰে গোটেই পানী তাকে। এনে তুমি জানা নেকি? অসমত মানে প্ৰতি বিশ প্ৰতি বছৰে কিয় বান হয়? এই বিষয়ে জানা?
বানপানীটো তোমাৰ মানে অসমৰ ভৌগলিক অৱস্থানৰ কাৰণে হয়। কাৰণ চাৰিওফালে পাহাৰেৰে আৱৰি থাকে ন? ঘেৰ খাই আছে। চাৰিওফালে পাহাৰ আছে। তাৰ কাৰণে কি হয়, পাহাৰৰ কি হয়, যিবোৰ বৰষুণ হয় পাহাৰৰ পানীবোৰ গৈ গৈ তলৰ ফালে আহি থাকে, আৰু তলত আহি জমা হোৱাৰ ফলত অসমটো মাজত থকাতে কি হৈছে তাতে বৰষুণ হয়। যেনেকুৱা উত্তৰে হিমালয় আছে। পিছত দক্ষিণে মেঘালয়ৰ কাৰ্বি আংলঙৰ পাহাৰ-পাহাৰবোৰ আছে তাৰ কাৰণে কি হয়, বাৰিষা কি হয় তাতে বেছি বৰষুণ ষুণ হয়, বৰষুণৰ ফলত সেই পানীবোৰ তললৈ আহি থাকে লাহে লাহে। তললৈ আহি আৰু তলত বৰষুণ হয়। আৰু বাৰিষা গোটেই অঞ্চলৰ পানী, মানে আহি ব্ৰহ্মপুত্ৰত পৰে। আৰুতো জানাই বৰ আৰু ব্ৰহ্মপুত্ৰৰ যিটো নদীত তল আছে ন সেইটো মানে! কিমান বাঢ়ি গৈয়ে আছে চেণ্টিমিটাৰকৈ ওখ হৈ গৈ আছে ফলত কি পানী নধৰে ওপৰলৈ উঠি আহে পানী সেইকাৰণে আৰু বেছিকৈ বৰষুণ হৈছে এ বানপানী হৈছে আৰু প্ৰতি বছৰটো অসমতো বহুত বৰষুণ আহি থাকে সেই বৰষুণত মানে যিটো ভাৰতত গোটেই বৰষুণ হয় তাতকৈ দুগুণ বৰষুণ আমাৰ অসমত হয় তাৰ কাৰণে বানপানী আৰু বেছি বাঢ়ি গৈ আছে। বেছি বৰষুণ হলেতো বানপানী হব কাৰণ চাৰিওফালে যদি পানী যাব। নোৱাৰে এটা ঠাইতে থাকি যায় পান ওলোৱা ৰাস্তাক তেনেহলে বানী পানী হ সেইকাৰণে বানপানী প্ৰতিবছৰে অসমতে বেছি হয় সকলোতকৈ
তাকেইেতো এই বৰষুণৰ কাৰণে বানপানীৰ কি হৈছে বানপানীৰ কাৰণে মানুহৰে ইমান বেমাৰো বাঢ়ি আছে লাহে লাহে
অ বেমাৰো মাৰছে বহুত সেইছে অ বানপানী প্ৰকাৰ বি লাগি কিনো
বানপানীৰ প্ৰকাৰৰ কথা তোমাক ক'ব গ'লে চোৱা প্ৰথমতে আমাৰ এই নদীৰ পৰা যে আমাৰ পানী খিনি যে উফন্দি বা আমাৰ পাৰলৈ উ ফুটি আহে নে গোটেই পাৰটো ঘুৰি পৰে আমাৰ নদীৰ ভৰ্তি হৈ কেনে যেতিয়া পানী খিনি আমাৰ চহৰলৈ আহি পৰে ন সেইটো এক ধৰণৰে প্ৰকাৰে হয় আৰু দ্বিতীয়তে তোমাৰ কি হয় বৰষুণৰ বান্ধ বা তোমাৰ এই আৰ্বান ফ্লট বুলি যে কয় সেইটোে এটা গুৱাহাটীৰ দৰে চহৰত নলা বন্ধ হৈ মাত্ৰ দুই ঘণ্টাৰ বৰষুণতে ৰাস্তা বুুৰ যায় তুমি দেখিছাই আমাৰ মানে অলপমান বৰষ- ষুন হলে কি হৈছে গোটেই ৰাস্তাবোৰ নলাবোৰ বন্ধ হৈ যায় যিটো মই আগতে কলো ত সেই নলা বন্ধ হোৱাৰ কাৰণে কি হয় আমাৰ গোটেই পানী খিনি এই আমাৰ চহৰলৈ উঠি আহে নলা বন্ধ কাৰণে তাৰপিছত এইফালে তোমাৰ ব্ৰহ্মপুত নদীত যদি জাবৰ পেলাই থাকিল তাৰপছত এইফালে মাটিৰ জমা হৈ থাকিল সেই গোটেইখিনিৰ কাৰণে সে পানী পানীটোৰ ওপৰলৈ আহি থাকে উপওলাই অহাৰ ফলত বেছি বৰষুণত দুই ঘণ্টা একঘণ্টা বৰষুণতে আমাৰ গোটেই চহৰটোৱে ডুব যায় কব গলে মানুহে এইফালে ঘৰৰ পৰা গাড়ী লৈ ওলাব নোৱাৰে উ গাড়ীয়ে আধাতকৈ বেছি ডুবি যায় মানুহে ঘৰ ওচৰতে দুৱাৰৰ ওচৰতে তোমাৰ গোটেই এনেকুৱা পানী যে এনেকে তুমি নদীৰ ওচৰতেহে এ থিয় হৈ আছা এনেকুৱা লাগে নদীৰ নিচিনা নিচনা পানী হৈছে গোটেই লেতেৰা পানী নলাৰ পানী তাৰছত নৰ্দমাৰ পানী ইমান ভৰ্তি হৈছে আৰু তোমাৰ তৃতীয়তে ক'ব গ'লে তোমাৰ ফ্লে এটা মানে কি হয় পাহাৰীয়া অঞ্চলত যিটো ডাবৰ বা তোমাৰ ফুটা বৰষুণ হলে দহ পোন্ধৰ মিনিটতে ধা- ঢল আহে লখিমপুৰ বা ধেমাজিত ই সঘনে হৈ থাকে আমি লখিমুৰৰ বিষয়ে মই পাই- পঢ়িছিলো আৰু নিউজত আৰু ধেমাজি সেইফালে সেইফালে সঘনে হৈ থাকে সেনেকুৱা মানে পাহাৰত যেতিয়া অলপ বৰষুণ দিলেই সেই গোট- গোটেই পানী খিনি পাহাৰৰ পানী খিনি লাহে লাহে তললৈ নামি আহে আৰু তলৰ পিনে গোটেই বানপানী হৈ যায়
অ
এইবোৰে কাৰণ আৰু এইবোৰ এক প্ৰকাৰৰ আৰু প্ৰকাৰৰ বিভিন্ন বিভিন্ন বানপানী এনে মই তোমাক সুধিব বিচাৰিছিলো যে আহ বানপানীৰ ফলত আমাৰ কিবা বহুত ধৰণৰ ক্ষতিও হয় নে নাই বেমাৰ আজাৰ কিমান কিবা কি কয় সতিবোৰৰ বিষয়ে তুমি জানা নেকি?
ক্ষতিটো তোমাৰ বহুত ধৰণৰ ক্ষতি হয় যেনে মানুহৰো ক্ষতি হয়, যেনে প্ৰতি বছৰে তো দেখাই পোৱা কিমান মানুহ মৃত্যু হয় বানপানীত মানে গুচি যায় বুুৰ যায় লাখ লাখ মানুহ কি হয় ঘৰ নষ্ট হৈ যায় তেওঁলোকৰ ঘৰ নাইকিয়া হৈ যায় তাৰপিছত কৃষিৰ ক্ষেত্ৰত ক্ষতি হয় যদি মানুহে খুব ভালদৰে কৃষি কৰিব নোৱাৰে শস্য ভালদৰে ৰুব নোৱাৰে তেনেহলে শস্য পাব কৰ পৰা মানুহে শাক শাক পাচলি যদি ভালদৰে খেতি কৰিব নোৱাৰে তেনেহলে তেওঁলোকে শাক পাচলি পাব কৰ'ৰ পৰা সেইটোটে আৰোপ কৈ বেছি ডাঙৰ ক্ষতি তেওঁলোকৰ কাৰণে আৰু তো দেখাই পোৱা ৰাস্তা দলং মথাউৰি এইবোৰতো ভাঙিয়ে যায় দেখাই পাওঁ কেইদিনমান আগতেই দেখা পাইছো দলং ভাগি লৈ পেলাই গৈয়ে আছে।
গোটেই ভাঙি লৈ যায় পানী ইমান বাঢ়ি যায় আৰু।
পানী ইমান বাঢ়ি আছে আৰু পানীতো ৰখাব নোৱাৰি, নোৱাৰি ন বানপানীক। গৈ থাকি গৈয়ে থাকিব।
তথা ফলত আমাৰ পৰিৱেশৰো ক্ষতি হৈছে। পৰিৱেশৰ চাৰিওফালে ক্ষতি হৈ গৈ আছে। মা মাটিৰ উৰ্বৰতা নষ্ট হৈ গৈ আছে। অলপ মানে মানুহৰো ক্ষতি হৈছে, জীৱ জন্তুৰো ক্ষতি হৈছে। জীৱ জন্তু বহুত উ মৰি মৰি আছে কাৰণ বানপানীত সিহঁতৰোটো থকাৰ কাৰণে ঠাই নাপায়। এফালৰ পৰা এফালে গৈ থাকে। নহলে হঠাৎ বানপানী হল তেওঁলোকে সেই বান পানীতে ভুগিম উ উ মৰি থাকে। মানে কি হয় সকলোৰে ক্ষতি হৈ আছে, কৃষকৰো ক্ষতি হয় মানুহ উম এনে মানুহৰো ক্ষতি হ, য় জীৱ জন্তুৰো ক্ষতি হৈ আছে, পৰিৱেশ ৱেশৰো ক্ষতি হৈছে সকলো ফালেৰে ক্ষতি হৈ গৈছে। সেইকাৰণে বানপানীটো ৰোধ কৰাৰ উপায় ওলাব লাগিব আৰু। বহু ধৰণৰ উপায় লাগে আৰু কেতিয়া ওলাব। তুমি জানানে খহনীয়া আৰু বানৰো কিছুমান সম্পৰ্ক চাগে? কি সম্পৰ্ক জানা নেকি?
অ খহনীয়া আৰু বানৰ সম্পৰ্কৰ বিষয়ে মই মানে পঢ়িছিলো। এই ভালে কেইদিন হৈছে মই পঢ়া। মানে কিতাপ এটাত পাইছিলো আৰু সেইটোক তোমাৰ কি কয় যে খহনীয়া মানে বানৰ ভাতৃ বুলি কৈছিল কিতাপখনত। যে ব্ৰহ্মপুত্ৰই প্ৰতি বছৰে তোমাৰ আঠ হাজাৰ হেক্টৰ মাটি খহায় নিয়ে। ব্ৰহ্মপুত্ৰৰ পানী ইমান ধাৰ। ঠিক আছে, তাতে পানী ইমান বাঢ়ে, দে সি পাৰৰ পৰা পানী মাটি খহতে খহতে আঠ হাজাৰ হেক্টৰ মাটি সি খহায় নিয়ে। আৰু লগতে উনৈশ পঞ্চাশ চনৰ পৰা কি হৈছে এতিয়ালৈকে মাজুলীৰ আধা অংশত তোমাৰ নদীতে যা গৈছে।
অ।
অ আমাৰ মাজুলীটো লাহে লাহে মানে আমাৰ সেই প্ৰতীক, আমাৰ অসমৰ যিটো গৌৰৱ হয় সেইটো ইমান বানপানীৰ কাৰণে কি হৈছে ব্ৰহ্মপুত্ৰৰ সেই পানীয়ে, গোটেই মাটি খহাই-খহাই কেনে তোমাৰ নিজৰ লগত ভৰাই লৈ গৈছে, এই মাজুলীৰ আধা অংশ সেনেকুৱা। হৈ গল আৰু এই খহনিয়ে কি কৰে মথাউৰি দুৰ্বল কৰি দিয়ে। ফলত আৰু অ সৰু বান্ধতো তোমাৰ কিবা মথাউৰি ভাঙি ভয়ংকৰ ৰূপ লয়, যি পৰিয়ালৰ মাটি খহনিয়াত যায় তেওঁলোকে আকৌ স্থায়ী ভাৱে বান বানপীড়িত হৈ পৰে। তেওঁলোকৰ তাতে ঘৰ নাথাকে, তেওঁলোকে কি কৰিব ইমান অসুবিধা হৈ পৰে। মানে সেইবোৰ এক ধৰণৰ অসুবিধা আৰু। সেইটো কাৰণে তেওঁলোকৰ বহুত, মানে চিন্তিত আৰু মানুহসকল। এ এই কাৰণে খহনিয়া আৰু বানপানীৰ মাজত সম্পৰ্ক এটা আছে। কাৰণ এই বানপানীৰ ক্ষেত্ৰতে কি হয় তোমাৰ খহনীয়াটো বেছিকৈ বাঢ়ি যায়। যিমান বানপানী হব, যিমান অ নদীত তোমাৰ পানী বাঢ়িব, বৰষুণ যিমান বেছি হ'ব ন আৰু নদীত যদি তোমাৰ, জাবৰ দি কিনে, মাটি কিনে ঘুৰি পৰে ন তেয়া তোমাৰ পানী খিনি ক'ত যাব? পানী খিনি যাবৰ কাৰণে কি কৰে গোটেইখিনি পাৰত উঠি আহে আৰু পানীৰ এই হেঁচা আৰু চাপত সেই মাটি ভাঙি, ভাঙি মানুহৰ ঘৰ ভাঙি লৈ যায়। ন নদী মন্দিৰ, মঠ চব ভাঙি লৈ যায়। তে এইবোৰে কিছুমান সম্পৰ্ক আৰু। এনেই মই এ ভাবি আছিলো কি মই মানে এইটো বিষয়ে নাজানো আৰু হা মই তোমাক ভাবিছো তোমা সুধিম বুলি।
অ।
হয় তুমি মানে জানা নেকি যে, ঊনৈশ মানে পঞ্চাশ চনত যেতিয়া ভূমিকম্পই মানে বানৰ প্ৰকৃতি কেনেকৈ সলনি কৰিলে ঊনৈশ পঞ্চাশ চনত বহুত ডাঙৰ এটা ভূমিকম্প হৈছিল ন',। এ' সেইটো কাৰণে মানে বানৰ কি হ'ল আৰু বানৰ প্ৰকৃতিটো অলপ বদলি গল।
সলনি হৈছে মই যেনেকুৱা শুনিছিলো ককা- আইতাও কৈছিল তেতিয়া কৈছিল যে মোক শুনি ঊনিচ্চ পঞ্চাশ চনৰ যিটো মানে ভূমিকম্প হৈছিল তাৰ কাৰণে কি হৈছিল ব্ৰহ্মপুত্ৰত যিটো তলি থাকে সেইটো গোটই সলনি হৈ গৈছিল ফলত কি হৈছিল নদীৰ তলি মানে তিনি মিটাৰ ওখ হৈ গৈছিল তলৰ পৰা। ফলত কি হৈছে বহু উপনৈৰ গতি সলনি হৈ গৈছে পিছত নদীৰ পানী নধৰা হৈছে তাৰ পিছৰ পৰা অসমৰ মানে বান অ' বানপানী হোৱা আৰম্ভ হৈ গৈছে বানত তীব্ৰতা বাঢ়িছে সঘনে বানপানী হৈছে বিজ্ঞানসকলে কয় যে ভূমিকম্পৰ প্ৰভাৱে প্ৰভাৱৰ কাৰণে এনেকুৱা হৈছে আৰু এতিয়াও মানে তেনেকুৱা প্ৰভাৱ পেলাই থাকে ভূমিকম্প হলেই মানে বানপানীৰ প্ৰভাৱটো বেছি পৰে, এইয়া বানপানী সেইকাৰণেই বেছি হৈ গৈ আছে। মথাউৰিটো কিমান বিজ্ঞানসন্মত সন্ম -সমাধান নো কিবা সমাধান আছে নেকি ম- মথাউৰিৰ?
মথাউৰিটোৰ মানে নাভাঙাৰ কাৰণে ন'?
অহ
অহ, মথাউৰি তোমাৰ ক'ব গ'লে প্ৰথম কথাটো আমাৰ মথাৰিটো আমি বহুত মজবুতকে বনাব লাগে। কাৰণ মথাউৰিৰ যেতিয়া মানে অস্থায়ী সমাধান কিছুমান আছে যেনেকুৱাকে তোমাৰ উন্নিশ চুৱান্ন চনৰ পৰা মানে কি হৈছে অসমত কমেও তোমাৰ চাৰি হাজাৰ পাঁচশ কিমি তোমাৰ মথাউৰি বনোৱা হৈছে হয় কি নাই মই মানে চাইছিলো এইটোৰ বিষয়ে মই পঢ়িছিলো যে কিন্তু মানে কি হৈছে প্ৰতি বছৰে গঢ়ে তোমাৰ তিনটাৰ পৰা চাৰিটা স্থানত মানে মথাৰি ভাঙিয়ে যায়। কাৰণ কি হয় যে নদীৰ তলি ওখ হৈ এ' তোমাৰ থকাৰ বাবে মথাউৰিটো ওপৰত পানীৰ চাপ বাঢ়ি যায় বস্তুটো বুলি কি হয় মথাউৰি নদীয়ে তোমাৰ এই পলস পেলাব নোৱাৰে আৰু লগতে সেই গোটেইখিনি মথাউৰিটো চাপতে পানীৰ চাপতে ভাঙি যায়।
অ',
সেইবোৰে মানুহে মানে চাব লাগে যে চৰকাৰে ব্যৱস্থা ল'ব লাগে যে মথাউৰিবোৰ ভালকৈ বনাও তাৰ বিশেষভাৱে তোমাৰ কি হয় বানৰ লগত তোমাৰ সংস্থাপন কৰা আহ কথা হৈছে এতিয়া চৰকাৰৰ যে সেইকাৰণে সেইটো বিষয়ে আলোচনা চলি আছে।
অহ
দিয়া ঠিক আছে বাৰু মই এতিয়া ফোনটো ৰাখোঁ মোৰ অলপ কাম আছিলে। মই পাছত কথা পাতিম হা। অহ ঠিক আছে।